অ'। কি কৰি আছা?
এ আছো দিয়ক এনেই। কাম বন কৰি আজৰি হয় উম, কি কৰিছে আপুনি? হ'লো হ'লো দিয়ক।
অ' মই এই অ' ধূপ -ধূনা অকমান দেৰি হ'ব দিয়া হয় এতিয়া হোৱা নাই। উম।
দেৰি হয়। অকন বহি আছোঁ।
অঁ
কি কৰিছে আপুনি? অ অ অ মই তাকে আপুনি। কৰে বুলি গম পাইছিলো। কৰি আছে ন?
অ এই ব্লাউজ এটা চিলাই আছোঁ মই।
হয় হয় ভাল দিয়ক শিকি ললে।।
উম, শিকি ললো মানে ইমান নিহি। শিকি লয় নিজে নিজে আইডিয়া কৈ কৈ চিলাওতে চিলাব পৰা।।
অ হয় নেকি, তেনেকে ক'তো শিকা হোৱা নাই আপোনাৰ?
নাই নাই মই ক।। ট্ৰেইনিং লোৱা নাই এ এনে মবাইলত চাওঁ।। মোবাইলত চাই চাই।। নিজে কাটি কুটি বনাওঁ।।
বনাওঁতে অঁঠিকে আপুনি মানে মেচিন মানে আগত।। পাই আছিলে ঘৰত।
উম মোৰ মেচিন দহ বছৰ মানে হ'ল লোৱা।
অহ হ পিছে বহুত খিনি হ'লে হেৰিত।। হল জনা হৈ গ'ল আৰু
এ চব চব জানো মানে ব্লাউজ চিলাও আৰু এনে চাদৰ তাদৰ দহি গোঠা পতিি লগোৱা এইবিলাক চব সকলো খিনি
ঠিকে আছে অঁ অঁ অ তাক অৰ্ডাৰ বোৰ পাই থাকে তে ওচৰৰ ন
অ চৰ বুল নহয় অকণ দূৰত
ঠিকে আছে দিয় এনেকুৱা ন স্বাৱলম্বী হলে বহুত খিনি আমাৰ এতিয়া দিয়কচোন কিমান এতিয়া চাকৰি কাৰণে আপুনি আশা কৰি থাকিব ভাবক এতিয়া নিজৰ উপাৰ্জনৰ পথ এটা থাকিলে
অ এনেই চাকৰি তাকৰিতটো এতিয়া সুবিধাতটো পতককে নাপায়
নেপায় নেপায় অ পাক বিদ্যাটো আপোনাৰ হাতৰ বিদ্যা এটা থাকিলে জীৱনত একো কষ্ট নাই হয়নে আপুনি যিকোনো প্ৰকাৰে কিবা এটা কৰিবই পাৰিব
তাকেই এইবিলাক কৰ্ম কৰি থাকিলেওঁ এলাহ নালাগে গম পাই
হয় হয় দিয়ক কৰ্ম কৰাই ভাল আপুনি চাবচোন চাবচোন অঁ কাম এটা কৰিলে মানে মনটোও ভাল লাগি থাকে কে আকৌ বেয়া চিন্তাবোৰো মনলৈ নাই মনটো ভাল হৈ থাকিলে মানুহৰ কথাওঁ ভাল লাগে থাকিব আৰু একো টেনশন নাই
উম বস্ত হৈ থাকিবা লাগে মানে গৰম যে বেছি কামো কৰিব মন নাযায় তথাপিও মানে লাহে লাহে কৰি থাকো আৰু এটা কাম থাকে যে তাৰ
কেতিয়াবা কেতিয়াবা এলাহ লাগিবই দিয়কচোন
মানে গৰম বেছি হ'লে আৰু
গৰম বেছি হা উম আৰু চাওঁক চোন আমি মাইকী মানুহ মানে কি ঘৰৰত কাম খিনিতো কৰিব লাগিব খোৱা বোৱা সেইখিনি কৰিওঁ এতিয়া তাৰোপৰি এতিয়া এইটো এটা কাম কৰিব যাওঁতে দিয়কচোন বহুত খিনি মানে সময় হেৰি কৰি লব লাগে নিজৰ কাৰণে।
অঁ, দিনটো ইমান কাম কৰিব নোৱাৰেই কাৰণ দিনটো আগবেলা খিনি ঘৰৰ কাম খিনি কৰোতেই যায়, ৰাতিপুৱা পৰা ঘৰ দুৱাৰ মোচা পা সাৰা মোচা কৰা, মানে বাৰটা মান বাজেগৈ খাই লৈ লৈ কেইটামান কেতিয়াবা থাকিলে কৰো অঁ। তাৰপিছত আকৌ ফেবিক, ফেবিক কৰো অলপ মন গ'লে।
অঁ, অঁ, ফেবিকটো উম, ভালে কৰিছে ভালে উম, ভালে কৰিছে, আৰু এতিয়া কাম এটা জনাৰ পিছ তাৰ পাছত আপুনি একে নজনা নিচিনাকে বহি থাকিবও নোৱাৰে নহয় কামটোতো কৰিব মনে যাব দিয়কচোন, আৰু নতুন নতুন কিবা এটা শিকিলেও কৰি থাকিবলৈ মন যায় দিয়ক। মই তেনেকৈ দহি চহিয়ে গাঠো গাঠো মই এনেকে চিলাই বা এইটো কামতটো মই নেজানো দেই মোৰ শিকা মানে তেনেকৈ হোৱাই নাই। এতিয়াহে ভাবিছো ছো তাকে এনেকৈ চিলাইতোহে শিকো নে নে পাৰ্লাৰটোহে শিকো তাকে ভাবি আছো কোনটো শিকো। দুইটাই আজিকালি ভাল দিয়কচোন, উম, উম।
এনে চিলাই কামতটো শিকিলে নিজৰ কাপোৰ কেইটাও কেত কেতিয়াবা নিজে চিলাই ল'ব পাৰে আৰ অ', নিজৰ তোকে এতিয়া লোকৰ বেলেগত চিলাবলৈ গ'লে বহুত, উ দাম ভৰে।
অজা দাম ভৰে আৰু মানে কি সুবিধাও নহয় কেতিয়াবা অকণ এতিয়া ওচৰে পাজৰে তেনেকে নহলে একে দূৰ টাউনলৈ যাব লাগে। দিয়কচোন, বলাউজ এটাৰ কাৰণে কাপোৰযোৰৰ কাৰণে।
অ', এতিয়া তুমি চাদৰ খন গুঠি আছা এতিয়া তোমাৰ নিজৰ এ টা হেৰি ৰৈ গৈছ ন, ‌ নিজৰ এটা হেৰিটো ৰৈ গৈছে। সূতা খিনি বেছি হেৰি নহয়তো, কিবা এটা ভালো লাগে নিজে কৰ্ম কৰি পিন্ধিলে, আৰু তুমি নিজে কাপোৰ এযোৰ বনাই পিন্ধিবা চোন কিবা এটা মোৰ কিবা এটা নিজকে নিজে ভাল লাগে। যদি তুমি লোকৰ পৰা আনি পিন্ধিছ পইচা কেইটাতটো দি আনি ন, তাৰ পিছত আকৌ তেওঁ নিজে
নহয় নহয় অ' আৰু চাবচোন আপুনি কিনি অনা যোতকে যেতিয়া নিজে এযোৰপ বনাই পিন্ধিব কিমান ভাল লাগে। ন বেলেগৰ ওচৰত বা সুধিব নহয় অ' মই নিজে বনাই পিন্ধিছো কিমান এটা ভাল লাগে।
আহ ভাল লাগে তেনেকুৱা।
কিনিয়ে আনি পিন্ধো দিয়কচোন।
অ' মই আকৌ বেছিকে বনাই পিন্ধিছো দেই বহুত খাব পিন্ধিছো বেচিছো মই অ' বেচাও হৈছে বহুত মই ফেব্ৰিক কৰো হাতে কৰিছো। টো কৰো আকৌ এতিয়া এয়া হেৰিতটো এব্ ফুল টো লগাও।
অ' অ' এপ্লিকটো কৰিছে ন অ' উম উম।
পাপ কিনি আনি যে ফুল বনাই
ফুল বনাই অ' সেইবোৰ কৰিছে ভালে কৰিছে দিয়ক এইবোৰ কৰি থাকিলে বহুত ভাল উম।
উম কাপোৰ বহুত বেচিলো এতিয়াল এতিয়া আকৌ চাৰি জ বনাই আছো আজি এজন এজনী বোৱাৰী এজনী আহিছিলে কাপোৰযোৰ দেখি মোক কৈছে এইযোৰ কটনৰ কাপোৰ লাগিব দিব মোক এনেকে কৈছে তপ মই বোলো আধা বনোৱা হৈ আছে আৰু সম্পূৰ্ণ কৰি পেলাই মই দাম াম কমাবলৈ
উম আৰু মানে কি জানে গৰমৰ দিনত ক নট কাপোৰ কযোৰ পিন্ধিবলৈ যিটো আৰাম আছে বাকী কাপোৰত নাই দিয়কচোন
তাকেই কটনৰ কাপোৰ কটনো এতিয়া গৰমত ভাল লাগে
ভাল লাগে ভাল লাগে এবাৰ দুবাৰ ধুলেতো আৰু কোমল হৈ যায় দিয়কচোন চোন বহুত ভাল লাগে
তাৰমানে কটনৰ কাপোৰ বনালে মানে বেচিবলৈ মন নাযায় যায় নিকি পিন্ধিব মন যায় গম পাইছা গৰম যে অ বনোৱাৰ পিছত নিজে পিন্ধিব মন
অ ভাল লাগে ভাল লাগে
তুমিও তেনেকে বনাই পিন্ধিব পাৰা আজ কাল কি ফেভিক নকলেওুমি ফুলডোৱানী ফুলটো দি ডিজাইন দি বনাই পেলাই অ আঠা এটা আঠাটো কিনি আনি
উম ফেব্ৰিকটো মানে মোৰ কি জানে কৰিব ভাল লাগে যে এ আঁকিব লাগে যে মই আকাটোত মানে অকন মানে বহুত টাইম এটা এলাহ লাগি যায় মই তাকে এযোৰ কাপোৰ মেখেলা হ'ল আৰু চাদৰ খনৰ এটা চাইদ হ'ল কিন্তু এটা চাইদ মই এতিয়া আঁকি লে আৰু মানে ফেিক কাল ৰং বোৰ কৰিবলৈ মোৰ এলাহতে সে আধা হৈয়ে আছে
অ তুমি এতিয়া ফেব্ৰিক কৰিবলৈাগে এলাহ কৰিছা হৱন চিলাই বিলাক কেনেকে কৰিবা নহলে হ
টো যে মোৰ সেইটোোৱে মোৰ মানে শিকিবলে সেইটো কাৰণে এটা হেৰি লাগে মোৰ মানে ইমান ধৈৰ্যই নাই। থাকেগে
মানে মইতো ৰিবন চিলাইও কৰিছো কেইবজোকা চিলাই বেচিছো মানে কি অ' এইয়া শংকৰদাৰ পিন্ধিবলৈ ছোৱালী দুজনীক লাগে দি বনাই দিছো একদম পোৱাৰি বন একে গোটেই কাপযোৰ
সেইটো বহুত হেভি হৈ যায় ন মই দেখিছো মানে। বহুত হেভি হয় কষ্ট দিয়ক ন এটা এটা ফুল আপুনি তেনেকে ৰিবনত বনাই বনাই তাত চিলাই চিলাই দিয়ে নে আঠা দিয়ে?
অ' নাই সেইটো চিলাই দিওঁ এইটো তাতে কাপোৰযোৰ চিলাই দিয়া যায় উম কিন্তু মই দুটা আহঁ এতিয়ালৈকে ৰাতি কেতিয়াবা কাম কৰো সেইখিনি
হয় দিয়ক অ' আপোনাক একে দায়িত্ব বহুত দিয়ক ন ঘৰৰ এইবোৰ কৰি
মানে দিনত কামতটো ইমান নতুনতে গম পাইছা? দিনত মানে বহুত কাম কম হয়, অ' দিনত। বহুত কাম। কম হৈ যায় মানে কি দিনত এ বাৰটা দুটামান বজাৰ পৰা আক চাৰিটা বজালৈকে বহিলে তাৰ পৰা এইখিনি সময়ত গৰু ছাগলী আহে আকৌ গৰু ছাগলী বানহা
তাত লাগে অ' অ' উম।
কামৰ যা‌ তাৰ পিত তাৰিছত আকৌ সন্ধিয়া সময় অকণ চাহ তাহ খাই লয় কৰি মানে উ ভাত বনাই কৰি লৈ দহটামান বজাত কেতিয়াবা কাম কৰিব ব-বহোঁহে
তেতিয়া আপুনি একে ৰাতিলে? ৰাতি কেইটালে আকৌ, ইমান দেৰিলে কেইটালে?
আঢ়ৈটা বাজি যায় কেতিয়াবা বেছি কাম হৈ থাকিলে। ৰাতিপুৱা অকণমান দেৰিকে উঠোঁ। ইমান সোনকালেও নুঠোঁ আৰু
ঠিকেই কৰিছে দিয়ক। ৰাতি ইমান দেৰি ন'। টোপনি ক্ষতি হৈ যায় আকৌতো উঠাৰ পৰা আকৌ এক কে, ঘৰৰ কাম কৰি আ আকৌ আজৰি হয়। আকৌ মেচিনৰ কাম
অ মালিকেও সহায় কৰে অলপ বাৰু
হক দিয়া তেনেকে
অ অ কেতিয়াবা মালিক ভাত কেইটা বনাই দিয়ে ৰাতি বেছি কাম থাকিলে বেছি অভাৰৰ ৰ'দ ত নটা থাকিলে
থাকিলে অ আৰু চাবচোন মানে মাইকী মানুহ ভাতকেইটা বনাব নাথাকিলেও বহুত খিনি আ আজৰি হয় নে আহৰি পোৱা যায় কিবা এটা বলেগ এ কাম কৰিবলৈও বহুত খিনি সুবিধা বা সময়ো পোৱা যায় ভাত খিনিতে আমাৰ বহুত টাইম যায়গে
তাকে যায় আমাৰ মালিকে বেছি বনাই বাৰু মোৰ এনেই ৰাতি কাম কৰিলে মোৰ মালিকে ভাতকেইটা বনাব বিচাৰে উম তেওঁ কাম ন
তেওঁ দেখে ন আপুনি কিমান খিনি কষ্ট কৰি আছে বা কিমান খিনি এটা বহুত টাইম এটা দিব লাগে দিয়কচোন কাম এটা
অ সেই গৰু ছাগলী তেওঁ ভিতৰত গৰু ছাগলী ভিতৰত সোমোৱাৰ পিছত আৰু তেওঁ কাম নাই যে এনেই বহি থাকাহে আৰু এতিয়া আৰু সেইকাৰণে টিভি চিভি চাব নিদিও ল'ৰা‌-ছোৱালী উ পঢ়িব লাগে তাকে সেইকাৰণে টিভিটো লগাব নিদিওঁ যে সেইকাৰণে
গতিকে কৰিলে কামটোও হ'ল সেইফালৰ কামটোও হ'ল উম
মালিকে ভাত বনাই আৰু মই এয়া কাম কৰো আ কেতিয়াবা মই বনাও তুমি ভাত নিজে বনোৱানে মালিক
অ নাই নাই মই নিজে বনাও
নিজে বনোৱা
অ মই তেনেকে মানে বেলেগ নাই মই ফেব্ৰিক চেব্ৰিকটো কৰো কৰি পেলাই আকৌ মানে এই গৰু এ এজনী আনিছো কিনি কিনি আনি মানে পুহিছো আৰু হয় আবেলি এনেকে চোৱা চিতা কৰো বা ঘৰৰ এনেকে দেউতাহঁতেও কৰে বাৰু দেই মই অকলে নহয় তেনেকে কৰি ধৰি আছো আৰু।
উম গৰু কি জ জগিছে নে নাই।
অ জগিলে এতিয়া মানে হেৰি গাখীৰ পাও তিনি লিটাৰ মান। তাকে অলপ বেচো অলপ। ঘৰৰ পৰিয়ালৰ মানুহকো দিওঁ। তেনেকে আৰু নিজ। কাৰণেও লাগে দিয়কচোন।
অ লাগে লাগে গাখীৰকন ঘৰত গাখীৰকন ঘৰতে খাবলৈ লাগে দিয়া গৰু পুহিলে।
অ ভাল লাগিল দিয়ক আপুনি ফোন কৰিলে ইমান দিনৰ মূৰত ঠিক আছে দিয়ক অ অ উম।